অ।
ঔ কোৱা।
কি কৰিছা?
এনেই মই বহি আছো, আজি কেনেকে মনত পৰিলে? ইমান দিন পিছত ফোন কৰিলা বোলো।
এ এনেই বহি আছিলো গানৰ স্কুলৰ পৰা জাষ্ট ঘৰলে পাইছোহি আৰু।
অ তুমি গান শিকা ন?
আহ গান শিকো মানে দা নাচ চব শিকো।
বাহ গানো শিকা আকৌ নাচো নাচিবও জানা বাহ, আৰু কি কি জানা?
আৰু এনেই কৰোঁ আৰু আকা মেলা এইবোৰ কৰোঁ অলপ চলপ।
ঠিকে আছে, পিছে কেনেকুৱ গ'ল আজি দিনটো না ডান্স স্কুলত?
আ আজি এ তাতে কিনো কৰিম ৰাতিপুৱা আমাৰ গান শিকাই অলপ। মই দুটাতে আছো ন?
অঁ।
ত' মানে ৰাতিপুৱাতটো গানটো কৰোঁ
উম।
আৰু গধূলি দুপৰীয়া সময়ত মানে ডান্স কৰায়।
অ কেনেকুৱা নাচা মানে কেনেকুৱা ধৰণৰ নাচা?
আহ কেতিয়াবা আমাৰ মডাৰ্ণো শিকাই দিয়ে, কেতিয়াবা ক্লাছিকেল শিকাই আৰু আমাৰ শংকৰী সংঘৰ নহয় জানো
অঁ।
ত' সত্ৰীয়াও শিকায়।
অ সত্ৰীয়া নাচা মানে ন?
অ সত্ৰীয়া নাচুং, মই একজামো দি থৈ দিছো।
কিহৰ?
সত্রীয়া নাচৰ মই থাৰ্ড ইয়াৰলেকে দিছো নেকি।
বাপৰে ইমান!
আৰু গানৰ বৰগীত যোনটো হয় ন
উম।
বৰগীতৰ মই বিশহাৰত, কমপ্লিট কৰিলোঁ।
ঠিকে আছে তুমি ইমানখিনি জানা মই গমেই নাপাওঁ ইমান দিনে।
এই এইটো আৰু কিয়ে কম।
তুমি নাচ নাচ জানা যেয়া মোক একবাৰ দেখা বা না নাচিলৈ ভিডিঅ' চিডিঅ' আছে নাই ভিডিঅ' বোৰ।
ভিডিঅ'বোৰ আছে বাৰু। মোৰ লেপটপতে সোমাই আছে মই এদিন উলিয়ালে দেখাম বাৰু।
উম ঠিকে আছে, তুমি ক'ত কত নাচিব গৈছা?
আহ মই দূৰদৰ্শন জাননা নাই এ টিভি চেনেলটো যে। ডিব্ৰুগড়ৰ, অ তাত নাচিছো মই বহুতবাৰ।
অ।
টিভি হেৰি ওলাইছো।
অ টিভিত ওলাইছা মানে।
অ টিভিত ওলাইছো তাৰপিছত মই নাটকো কৰিছো। এ ভাওনা অ মানে হেৰি কৰিছো আহ গোপী হৈছিলো মই তাত।
উম।
আহ তাৰপিছত- মোক এবাৰ উড়িষ্যালৈ যাবলৈ চিলেক্টটো এক্টিঙৰ কাৰণে।
উম'।
কিন্তু মোৰ, এ স্কুলত পৰীক্ষা হৈ আছিলে কাৰণে মই যাব নেপালো সেইটো সময়ত।
উম কিহৰ এক্টিং পিছে?
আ কিহৰ এক্টিং তেনেকে মোৰ বৰ এটা মনত নাই সৰুতে হৈছিলে ন।
উম।
কিন্তু মানে এনেকে, মোক চিলেক্ট কৰিছিলে বুলি জানো আৰু।
ঠিকেই আছে তুমি মানে বহুত ভাল নাচা ন, আকৌ ভাল এক্টিং কৰা মানে।
এক্টিংটো বৰ এটা সাজ নহয় মোৰ।
উম।
তথাপিতো আৰু অকমান অকমান কৰি লওঁ, তাৰপিছত- মোৰ এবাৰ ফেশ্বন শ্ব'তটো মোক মাতিছিলে।
উম।
মোৰ ছাৰ এজনে কৰিবলে।
তাৰপৰা।
কিন্তু সেইটো মোৰ সময় নিমিলিলে মানে স্কুলৰ যোনটো- এনেকে হেৰিটো ন ত' সেইটো মানে ভাল নহল মানে টাইমতটো।
অ', ঠিকে আছে মই জানা তোমাৰ এই গাঁৱত যে ভাওনাবোৰ হয়।
অঁহ অঁহ।
মই সেই ভাওনাত ভাল লৈছিলোঁ অসুৰ পোৱালি ভাল লৈছিলোঁ, তোমাৰ অসুৰ জানা ন?
অ' অ' জানো জানো।
সেয়া ভাও লৈছিলো আকৌ তোমাৰ- মই ধৰা মনুষ্য ভাও লৈছিলো মানুহ- আকৌ দেৱতা, এইবোৰ মই বহুত ভাও লৈছো জানা আকৌ ৰাসত মই - তাৰ এনেকে কিবা কিবি ওলাইছো ধৰা যোৱা বছৰ কৃষ্ণ ওলাইছিলো।
মোৰ দেউতাইও এনেকা কৰিছে এ কৃষ্ণই যে সাপটো মাথাত যে নাচে যে
অ'-অ' বসুদেৱ
অ'-অ' এ সেইটো দেউেতাই ভাও লৈছিলে।
মানে কৃষ্ণ পোৱালিটো যে মাথাৰ ওপৰত যে উঠাই-উঠাই লৈ-লৈ গৈ থাকে পাচি এটাত।
নহয়-নহয়-নহয। হেৰি এ সাপ এটা মাথাত নাচে যে
সাপ এটাৰ মাথাত নাচে
অ' হেৰি, আহ ইমান মনত নাই মোৰ।
জানো গম নাপাওঁ মই কোনটো এইটো ধৰিব পৰা নাই
অ' পাহৰিলো বাৰু মইয়ো ইমান মনত নাই।
অ তুমিও মানে দেউতাৰ ফালেই গ'লা, দেউতাই নাচ গান কৰে আৰু সেইকাৰণে মানে তুমিও গ'লা।
আহ, দেউতা নাচ গানত আছিলে মা আকা মেলাত আছিলে।
বাহ দুটা ফালেই গলা তুমি।
দুটা ফালেই গ'লো আইতাৰ মানে আশা আছিলে ন' এনেকে কিবা কৰা, সেইকাৰণে গানৰ স্কুলখনো আইতায়ে খুলিছে।
অ' আইতাৰে গানৰ স্কুল আছে।
অ আইতাৰে গানৰ স্কুল তাত গান, আৰ্ট আৰু ডান্স এই তিনটা কৰাই।
বাহ ঠিকে আছেচুন আইতাই শিকাই নেকি?
আইতাই নিশিকায় আইতাইতো শিকিবলৈ নোপালে ন।
উম'
সৰুতে, আইতাৰ আশা এটা আছিলে শিকিবলে
উম'
কিন্তু শিকিবলে নাপালে। সেইকাৰণে কি কৰিলে, আইতাটো আগতে ইমান পইচা থকা নহয় ন
উম'-
ত য়া ইয়াত এ আগতে বেলেগত আছিলে তাৰপিছত চিলাপথাৰ আহা মেলা কৰাৰ পাছত আইতাই চাকৰি পালে টিচাৰৰ চাকৰি।
উম।
সেয়েহে অকমান পইচা হেই দিয়ে যিমান পাৰে টিচাৰ গোটাই মেলি গানৰ স্কুলখন যেনেতেনে খুলিলে।
উম'
প্ৰথম-প্ৰথম আমাৰ আহ গানৰ স্কুলখন নামঘৰ এটা আমাৰ নামঘৰ যে
উম'-
তাতে সৰুকে এটা এ ঘৰ মানে এনেকে এক্সট্ৰাকে ৰুম এটা আছিলে আৰু
উম।
তাতে কৰাইছিলে।
তাৰপা
তাৰপৰা তাততো এতিয়া নামঘৰতনো কিমান কৰিবলৈ দিব আৰু।
সেইটো হয় বাৰু ৰাইজে ইমান এটা ধৰা নিদিয়ে।
ৰাইজে নিদিয়ে ন সেইকাৰণে নামঘৰৰ পা ওলাই পিনে আমাৰ মানে ইয়াত গভৰ্ণমেণ্ট স্কুল এখন আছে ন হিন্দী স্কুল বুলি
অ
সেই স্কুলখনত আইতাই পাৰ্মিচন লৈ তাত কৰিছিলো আমি বহুত বছৰ
অ তাপা নিজৰ স্কুল খুলিলে এনে নে অ
ত ককায়ে কি কৰিলে মাটি অকমান এটুকুৰা এটা
উম
আইক মানে গানৰ স্কুলললে বুলি ডনেট কৰি দিলে
অ মানে এনে দি দিলে
অ ক ককাৰ মাটি আছিলে সেইটো
উম
গানৰ স্কুল আইতাক বনাব আইতাই মানে বনাবলৈ বুলি গানৰ স্কুলৰ নামত দি দিছে আইতাৰ নামতো নহয় গানৰ স্কুলৰ নামত আছে মানে এতিয়া টো
ঠিকে আছে বা এতিয়া মানে মাটিকণো হৈ গ'ল এতিয়া মাটিকণৰ স্কুলখন বনালে নাই
স্কুলখন বনালে সেইটো আহ তোমাৰ দুবছৰ মান হ'ল নেকি বনোৱা
অ ঠিকে আছে এতিয়া মানে সেই স্কুলখন তোমাৰ আইতাৰ হয় নিজৰ আইতাৰ
অ নিজৰ আইতাৰ স্কুল হয় এখন এতিয়া ছাৰ আমাৰ আহ দুজন ছাৰ আছে
উম
এজন গানৰ এজন নাচৰ কাৰণে অ তিনিজন ছাৰ আছে আৰু আৰ্টৰ কাৰণেও এজন আছে
কি নাম স্কুলখনৰ
প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয়
উম ডাঙৰ আছে ন স্কুলখন মানে কিমান মান ধৰা ছাত্ৰ ছাত্ৰী তাতে শিকে
ডাঙৰটো নহয় কাৰণ আজিকালিনো কোনে ইমান এই সত্ৰীয়া নৃট্যবোৰত ইমান মন থাকে আজিকালি চবৰ মডাৰ্ণ ডান্স শি পপ ডান্স তেনেকুৱা বিলাকতহে মন থাকে পুৰণা এইবোৰত মন নাথাকে নহয় এতিয়া যি মানো ছা ছাত্ৰ ছাত্ৰী আহে তাহাঁতৰ মাক বাপেক সতে এইবোৰ বস্তু ভাল পাই কাৰণে তাহাঁতক ইয়াত দিছে বেছি নাই বিশটামান হ'ব চাগে আৰু এতিয়া কিমান আছে মই এ ইমান ভালকে নাজানো কাৰণ এডমিচন লৈ থোৱা আ কিন্তু নাহে কিছুমান আহিবলে মন নকৰে।
এ সেইটোৱে আজিকালি পোৱালী বিলাকৰ হাতত মানে ধৰা মোবাইল থাকে ন মোবাইল হোৱাৰ পা মানে ইমান এটা এইবোৰ নকৰাই হল বুইছা।
সেইটোৱে মোৰ নিজৰ ভন্টিয়ে যাবলৈ মন নকৰে
অ নিজৰ ভণ্টিও কৰে নেকি
অ মোৰ ভন্টিকো দি থৈ দিছিলে কিন্তু এতিয়া যাবলৈ মন নকৰে আৰু মইতো বিহাৰত হেৰি কৰিলো ন কৰি একজাম দিলো। এতিয়া বিহাৰত বিহাৰত বিহাৰত মানে
বিহা বিহাৰত মানে
বেচলাৰ
অ', অ', অ',
কম্পিলিত কৰি থৈ দিছোঁ। এতিয়া মানে মই টিচাৰ হব পৰা মোৰ আছে।
উম',
সেইকাৰণে কেতিয়াবা কেতিয়াবা মই যাওঁ আৰু ল'ৰা ছোৱালী বিলাকক অকমান শিকাবলৈ কয় আইতাই অ মাজে মাজে শিকাই দিওঁ আৰু ল'ৰা ছোৱালী বিলাকক কেতিয়াবা মই আকো ন অলপ চলপ
হয়।
ত আইতাই কয় তাহাঁতক শিকাই দিবি অলপ বুলি ল'ৰা ছোৱালী বিলাকক কেতিয়াবা এনেকে যাওঁ আৰু
ঠিকে আছে। তোমাৰ যদি এতিয়া আইতা যদি নোহোৱা হৈ যায়। ন সেই স্কুলখন তুমি নিজে চম্ভালিব পাৰিবা।
সেইখন নিজে ডাঙৰ কৰি দিব পাৰিবা আৰু এনেকে ধৰা তুমি ভাল এতিয়া আইতাই ইমান নাজানে ন কিন্তু তুমি যদি চ চ ভালো বুলি কোৱা তুমি চম্ভালিব পাৰা আজিকালি তুমি চচিয়েল মিডিয়াও আছে। আকৌ তোমাৰ ধৰা ইণ্টাৰনেটত কি কি ধৰা কৰিব লাগে তুমি চব জানাই। সেইটো কাৰণে তুমি স্কুলখন বহুত ডাঙৰ কৰি দিব পাৰিবা বিচাৰা যদি
পাৰি পাৰি এতিয়া আইতা যেতিয়ালৈকে আছে তেতিয়ালৈকে চলাই থাকক আৰু
সেইটোৱে পিছত তুমি সেইখন ডাঙৰ কৰি দিব পাৰিবা তুমি নাচ জানো নাচ গানো জানা। আকৌ তোমাৰ আঁকিবলৈও জানা হয় নাই।
সেইটোতো হয় এতিয়া এ দেতাও এতিয়াতো মই কিন্তু মেডিকেল পঢ়ি আছো ন।
উম',
অলপ দিগদাৰ হৈ যাব বাৰু চলাবলে
এ পিছত মিলি যাব জানা
পাছলে মানুহ ৰাখি ললেও হৈ যায় বাৰু এনেকে
আইতাই যেনেকে চলাই আছে ধৰা
উম আইতাতো এতিয়া অকল গানৰ স্কুলখন চলাই আছে ন আগতে টিচাৰো আছিলে আইতা আইতা ৰিটায়াৰ হতে স্কুলৰ ছাত্ৰ ছাত্ৰী বিলাকে আইতাক গীটাৰ এখন গিফ্ট কৰিছে।
অ', গীতটাখন আছে নাই এতিয়া
আছে আছে ঘৰতে আছে।
তুমি বজাব জানাৰ নাই।
মই অলপ শিকিছিলো। বেছি বৰ্তটা ইমান নাজানো গীটাৰ শিকিবলৈ অলপ টান আছে। মানে
অ', ঠিকেই আছে। মই ঢোল বজাব জানো জানা।
অ', হয় নেকি?
উ মই ঢোল বজাব জানো ঢোলত ঢোল তাল পেঁপা এইবোৰ জানো।
তাল পাৰো বাৰু মই
মই তালতো নোৱাৰিছিলো অ গগনা পাৰা
আমাৰ বৰগেইটাত তাল লাগে নহয়
অ তাত লাগে সুতুলি জান নাই
সুতুলি না আজিলৈকে বজাই পোৱা নাই আহ গগনা পাৰো বাৰু আৰু গীটাৰ মানে মোৰ কি হল হাত আঙুলি গেইটা চুটি চুটি যে। গীটাৰ মানে ঢুকি নাপায়গে ভালকে চব।
অ অ মোৰ জানা মই যোনটো সৰু তাল সেই সৰু তাল যোৰ যাব নাজানো নহয় মই বৰতালহে পাৰো।
অ বৰতাল নেকি মই সৰু তালটোৱে বজাও।
অ বৰ্টাল টো বজাব নাজানো মই ইমান ভালদৰে। মই তোমাৰ ঢোলতো আৰু বৰতালযোৰ ভালকে জানো বেপাত। তো ইমান এটা নাজানো কিন্তু অলপ অলপ জানো আৰু।
অ অ মই যদি কৰ'বাত বৰগীত গাবলৈ যাওঁ বা কিবা কৰিবলৈ যাওঁ তেতিয়া। তালটো বাৰু মোৰ হাততে দি দিয়ে বেছিভাগ সময়।
অ কিবা বৰতাল চৰতল বজাব হ'লে মোক ক'বা মই যাব পাৰিম।
আহি যাবা আহি যাবা বৰৰতাল পৰিয়ে আছে বৰতাল বাৰু এতিয়া। আমাৰ প্ৰিন্সিপাল ছাৰে বজায় কেতিয়াবা বৰ্তাল টো বজালে।
হ'ব মই এনেই বজাই দিম মোৰ পইচা নালাগে মই তোমাৰ। তুমি মাতিলে যাও আৰু ধৰা এনেই বজাবলৈ।
অ অ মই এবাৰ। এ ৰেডিঅ' চেণ্টাৰতো গান গাইছিলো।
ৰেডিঅ' চেণ্টাৰ সটো কেনেকুৱা।
ৰেডিঅ' ক।
অ ৰেডিঅ' ন।
উম।
সদায় এনেকে গান গাব দিয়ে নেকি মানুহবোৰক।
ৰেডিঅ' বিলাকত তুমি শুনা নাই এ গান গাই যে।
নাই মই ৰেডিঅ' শুনা নাই আজিলৈকে।
অ ৰেডিঅ'ত গান গাই কিবা কৰে সেনেকে মানে। আহ অকমান টাইম লৈ পিনে এনেকে গায় ত' তাত আমি। গান গাইছিলো এটা গ্ৰুপ এটা ডাঙৰ গ্ৰুপ এটা। টালৈ আমাৰ ঘৰতে গোটেই বস্তু খিনি মাইক চাইক আনি পিনে আমাৰ ঘৰতে। গাইছিলোঁ।
গম নাপাওঁ আমাৰ এইফালে মানে মেক্সিমাম টাই টিভি চলে টিভিতে চাওঁ আৰু ধৰা। ৰেডিঅ' চিডিঅ' ইমান শুনা নহয়ে।
আমাৰ মই টিভিতো কৰিছোঁ ৰেডিঅটো কৰিছোঁ।
বা তুমি কি কি কৰিছা আৰু চোৱা ইমান ইমান বস্তু কৰিছাঁ চাইছা।
এতিয়া সেইটোৱে আৰু।
বাৰু ঠিকে আছে দিয়া ন।